হেল্ল'
অ' শুনিছানে? অ'হ। যিহে নেটৱৰ্কৰ প্ৰব্লেম হৈছে, বা
তাকে। তাকে। ভাল নে বোলো?
অ' আছো। আছো। আছো। তোমালোকৰ ভাল? অহ।
দে কি কৰি আছিলা কি অ কি কৰি আছিলে?
মই এ হেৰি হ'ল মানে এই মানুহজন আহি পাইছে অকমান দেৰি হয় আহ হা চাহ কান দিলো লৈ পেলাই ময়ও বহি অকমান খালো এ মানে বনালে অকমান খোৱা যায়ে যে
অ', এই আমাৰো মানুহজন অহা দেৰি হল এতিয়া মই খাইছোহেহঁ ম উচা একাপ।
অ', এই ছোৱালী শুলে জানো নাই নহয় তাইতো নুখোৱে চাগৈটো।
নাই। নাই। নাই। তাই এতিয়া সন্ধিয়াও এবাৰ শুলে মানে। গতিকে আজি দিনটোত দুবাৰ শুলে, গতিকে ৰাতি সি ঠিক নাই। ৰাতি আমি বহি থকাই ভাল আৰু ধুনীয়াকে
আৰু কেনেকুৱা কি হৈছে নাজানো, তোমালোকৰ ফালে। কালিৰ পৰা ইয়াত মানে যেন কিবা ব্ৰাছ হ'ব, এনেকুৱা গৰম হৈছে আৰু।
অ'হ। আমাৰ ফালে ইমান গৰম নাই। কিন্তু এতিয়া উঠিছে।
এতিয়া উঠিছে মানে মই গাটো ইমান ভাল নাই, যদিও গা ধুব লাগিব মানে। ইমানেই
অ' তিন- তিনটামান বজালৈকেতো গৰম নাই বাৰু। মানে ইমানটা, তাৰ পিছৰ পৰা আহিছে। আৰু এটা কথা মই এদম কাপ কাপোৰ মোৰ আছে, বাথৰুমত। মই সেইবোৰ ধুবও লাগিব।
উম। কেতিয়া ধুবা?
ৰাতি ধুই দিম আও। এঘাৰটা চা
উ- উম।
খোৱাৰ আগে -আগে। মানে মই ভাত খোৱাৰ আগে আগে ধুই দিওঁ। তা ছত ধুই পেলাই সে ভাত বনাম হে।
উম।
মানে ছোৱালী দেৰিকে উঠিলে যে খোৱা দেৰি তাই যদি এতিয়াই ভাতকেইটা খুৱাই দিওঁ, তাই নাখাব নহয়। জ -গাম দেই ঠিক আছে। গতিকে আৰু মানে আজি তাই যেতিয়া দুটালৈকে থাকিব মানুহে কয় আকৌ সোনকালে খুৱাই দিবা, তেতিয়া হেৰি হব। তাই মানে ভোক লাগে গে দুটা বজালৈকে।
লাগিবই আৰু সিহঁত এতিয়া অনবৰত এক্টিভ হৈ থাকে ন। শৰীৰতটো অনবৰত সিহঁতৰ
এ পুৰা একটিভ মানে কি হয়, এতিয়া আমি ইয়াত পানী কিনিহে খাওঁ। বা পানী বটল আনি পেলাই অহ। পানীতো বহুত বেয়া।
পানী বেয়া। তোমালোকে কোনটো কিনা? বিজলেৰীটো? দামটো কিমান লয়?
আ- পঞ্চাশ টকা লয়।
অহ। বিজলাৰী ভালতে পোৱা দেখোন, পঞ্চাছ টকাত।
এনেই আপুনি কিমান নো? আপোনাৰ মতে
কি নহয় জানো।
নহয়। নহয়। বটলটোতো এ এনেই বটলটোৰ খতি কিনিব গলেতো, আঢ়ৈশ লয়। মানে আমি হেৰি যেনেকে চিলিণ্ডাৰ ঘূৰাই দিওঁ তেনেকে- তেনেকে হে কিনো নহয় নহয়। এশ নলয়, এশ নলয়। ষাঠি টকা লয় এনে। অ', ষাঠি টকা লয় বা কিছু কিছুমানে সত্তৰ টকাও লয়। মানে আমি চিনাকি দোকানৰ পৰা আনো কাৰণে আমি সদায় সদায় একেটা দামতে আনো।
উম।
সেইটো কথা।
তোমালোকৰ পানী খুব বেয়া ন?
খুব বুলিও নহয়।
পৰাপক্ষত মানে কি সেইটো পানী নোখোৱাটো ভাল। মানু
মানে গোন্ধ আহে।
তাৰমানে?
গোন্ধ আহে।
হা?
গোন্ধ আহে।
নাই নাই নাই গোন্ধও নহয় অলপ মই কি বুলি ক'ম এতিয়া মানে যেতিয়া আনলোড কৰে।
অহ।
তেতিয়া মানে অলপ হাইজেনিক ভাৱে নহয় মানে।
কোনটো? আপুনি হেৰি অ', পানীটো কিনা কিনা পানীটোৰ কথা কৈছেনে?
অ', সেইটো কথা কৈছো। মানে যেতিয়া দামটোত আনলোড কৰে মই চকু আগতো দেখিছোঁ বাৰু এইটো বেলেগত যাওঁতেও দেখিছোঁ। মানুহে কোৱা ঘটনা। নিজৰ ঘৰৰ পানীটোৰ নিচিনা একো নহয় বাৰু।
নাই নাই। ঘৰৰ পানীতো বেয়া যে গোন্ধাই।
এতিয়া তোমালোকৰ পানী বেয়া যেতিয়া এতিয়া কি কৰিবা। পানীটো ফিল্টাৰ এটা আনিলে তেনেকেও কৰিব নোৱাৰি ন? উতলাই পেলাই ফিল্টাৰ কৰিছা? খাই পেলাই ফিল্টাৰ কৰিব লাগে সদাই পানীটো।
অ', আমাৰতো ঘৰত বাৰু তেনেকেই কৰে। এতিয়া মানে কথাটো কেনেকুৱা হৈ গৈছে পানীটো কিনা পানীটো নাখালে মানে মানে বেলেগ, পানীটো এটা বহুত ডাঙৰ প্ৰব্লেম। আমাৰ মানে ঘৰত কি হৈ গ'ল কুঁৱা আছে ন কুঁৱাটোত বাহিৰা পানী সোমালে। সোমাওতে অ', সোমাওতে মানে কি হ'ল, তথাপিও সেয়া পানীকে মানে তেনেকেই খালে। খুৱাওঁতে পেটৰ বেমাৰ হৈ গৈছিলে আমাৰ ঘৰ
সেইটো হয় সেইটো হয়। পানীৰ কাৰণেটো বিভিন্ন ধৰণৰ বেমাৰ হয় পানীৰ
অ', পানীটো যদি ভাল নাখায়, ভাল নহয়, তেতিয়াহ'লে পেটৰ বেমাৰ হৈ যায় তেনে হেনেকোৱা ধৰণৰ কথা। সেইটো সঁচা কথা বাৰু। কিন্তু উপাই নাই আৰু। আমাৰ ছোৱালীকতো এতিয়া গৰম কৰি পেলাই খুওৱা যায়।
এই হেৰি কয়, কি কয়। এই ল'ৰাটো বেলেগত আছিলে। তাত পানীৰ প্ৰব্লেম হৈছিলে। তেনেকুৱা তাতে মানে তাৰ জণ্ডিজ হৈ গ'ল। তেতিয়া সিহঁতে আনি তাতো চাইছে বাৰু ডক্টৰে। এ, চুটি লৈ পেলাই এমাহ মান ইয়াত থাকিলেহি। তাৰ পিছতে আহি পেলাই হেৰি বুলি ক'লে। যে ডাক্তৰে ক'লে যে কেতিয়াও মানে ক'বালে গৈছা, পানীটো কেৰি কৰিবা। এইটো ভুলতো মানে পানী আছে মিনাৰেল ৱাটাৰ আছে কিনি খাবা বুলি। কিন্তু ডক্টৰে তেনেকে কোৱা আগতে আকৌ মোক মোৰ মামা এজনে মানে কৈছিলে।
অ', সেইটো হয়। পানীটো বহুত ডাঙৰ কথা আছে।
ফেশ্বনত যে বটল এটা ল'ব, পেকেট কেইটামান ল'ব এটা ল'ৰাই হওঁক। গাভৰু ছোৱালী হওঁক বা এনেকে মানুহ সেইটো একেবাৰে ভুল কথা, নিজৰ ঘৰৰ পানী টো নিচিনা একো নহয়, সেই ভাল হব লাগে বাৰু পানীটো।
ভাল হ'ব লাগিব ভাল হ'ব লাগিব, এতিয়া মানে অ চব যে এ ইয়াৰ পানীতো সচৰাচৰ ক'ব গ'লে বহুত বেয়া। বেয়া হোৱাৰ কাৰণ মানে আপুনি মানে ওপৰতে পানীটো নাপায় মানে ভাল পানীটো বহুত ফুট তলত পাব।
উম
খুব কমকে হ'লেও আপুনি নব্বৈ ফুট পুতিব লাগিব। ইমান সহজ কথা নহয় নব্বৈ ফুট পুতাটো।
উম, মোৰ মানে সেই কথাটো মানে সেই দুজন মানে দুইজনক ভিজ্ঞ মানুহে কৈছে যে সেইটো কাৰণে মানে মই, আৰু মোৰ এনেও এটা সন্দেহ হৈ থাকে আৰু যেতিয়া নিজে দেখিলোঁ। গৈ গৈ ল'ৰাৰতালৈ যাওঁতে তেতিয়া নিজে দেখিছোঁ আকৌ। তেনেকে আনলোড কৰে বা ৰাস্তা দি গৈ থাকোঁতেও দেখো দ্ৰাম বিলাকত ভৰায়।
ভৰায়ে। পুখুৰীৰ পানীও ভৰাই, য'ৰ-ত'ৰ পানী ভৰায়।
সেইটো তেতিয়াৰ পৰা কিন্তু মই সচৰাচৰ এইটো পানী খাবলে মোৰ অলপ সংকোচ লাগে।
এ, তাৰ পিছত এতিয়া মই মানে আৰু এটা কথা আমাৰ মানে এই পৰিয়ালতে এই পানীটো মানে তেওঁলোকে হেৰি খুলি লৈছে মানে গম পাই। মানে এনেকুৱা বটলৰ পানী হেৰি কৰিবলে তেওঁলোকৰ আকৌ পানী আকৌ বহুত চাফা।
উম
তেওঁলোকে কেনেকে ভৰাই মানে আপুনি এতিয়া যোনটো ক'লে সেইটো এক্সোয়েলি এটা কোম্পনী বা তেনেকে আন্দাৰ ডাঙৰকে খুলি ললে চাগে তেনেকুৱা হয়। কিন্তু এখন ঘৰে খুলি লৈছে, মানে তেওঁলোকেও বেচিবলৈকে খুলিছে, কিন্তু তেওঁলোকে চেন্দেল পিন্ধি সেই ৰুমটোলো সোমাই নাযায়, একদম আৰ বেৰ বহুত ধুনীয়াকে চাফ চিকুণকে ৰাখিছে কিন্তু।
উম উম
মানে মোৰ মানুহজনৰ পৰিয়ালৰে হয়, মই গৈছোঁ মানে তালে। কিন্তু তাত অকণ সেয়াটো বহুত দূৰ হয়, তাৰ পৰা আনিবলৈ ইমান সম্ভৱ নহয়।
উম
এই ইয়াত য'তে পাওঁ সেইটোয়ে আৰু আনিলে হ'ল আৰু।
তাকে, এতিয়া পিছে কি বনাবা আজি।
আজি ভোল বনাম।
তোমাৰ ভোলটো খুব খোৱা
এ ভোল আৰু মোৰ বহুত প্ৰিয়, আৰু খাবনো কি বস্তুতো একো নাই আজি দালি বনাইছিলোঁ
অকমান নেমু পাতলিয়াকৈ দি পেলাই মাছৰ মাছ দি তেতিয়া ভাল লাগে অ'
ভাল লাগে, ভাল লাগে নহয় আজি মানে দালি বনাই দিলো মোক কৈছে আৰু কিমান দালি বনোৱা আৰু।
হয় আকৌ।
সেইটো কাৰণে সদায় এইবোৰ খাইয়ো ভাল নালাগে নহয়।
এই নাই নোৱাৰি সদায় দালি খাই থাকিবলৈ। কিন্তু সদায় দালি মানুহক লাগে বাৰু দালিটো সদায় লাগে এবা তি হ'লেও
অ'
কিন্তু মন নাযায় খাবলৈ ন?
দালি সদায় মন নাযায় আৰু লাও-চাও খাই বেয়া পায়, মই আকৌ লাও দালিত দিলে মই একে কব নোৱাৰা হৈ যাওঁ।
উ মই বহুত ভাল পাওঁ।
ময়ো সেয়াকে ভাজি ভাবিছো ভাজিম বুলি আজি পানী লাওঁ।
অ' অ ভাজিবচোন পানী লাওঁ একে আদা নহৰু দি ভাজিলে বৰ ধুনীয়া লাগে দেই আলু অকনমান দিব লাগ
মই কিন্তু ৰুটিৰ লগত ভাল পাও তেতিয়া সেইটো ভাজি।
অ হয় নেকি আপুনি জানেনে এইয়া এনেইতো পাও ভাজিটো কি ধুনীয়া দেই। মই এখন মানে হেৰিত খাবলে গ'লো, পাউ ভাজি দিয়ক বুলি কলোঁ। পাও মানে পাও ৰ লগত মোক কি ভাজি দিছিলে গম পাই নে? তাত এ লাওঁ ভাজি দিছিলে।
ক'ত সেয়া।
মই আচৰিত হলো আৰু। আ, এইফালে ক'ৰবাত, তাৰ পিছত আৰু এখন ইয়াত পাও ভাজি খাবলে গ'লো, তাত আকৌ হেৰি দিলে, এই বান্ধাকবি ভাজি। কি ক'ব আৰু। পাউ ভাজিৰ লগত আ, কিন্তু আপোনালোকৰ তাত পাউ ভাজি কিন্তু বহুত ধুনীয়া বনাই লে, দেই মই যেত, য'তে খাইছিলোঁ, এতিয়া কি ক'ত নাজানোঁ আৰু আছেনে নাই সেইকিখন। সেইটো ভাল লাগিব দে, আ, আ, ভাল বনাইছে আপুনি কি বনাম বুলি ক'লে?
মই পানীলাও ভাজিম ৰ'বা দালি বনাম, পানীলাও ভাজিম।
অ', আজিটো ভাতকে খাব চাগে? অ', মই কথা এটা সুধিব পাহৰিয়ে আছোঁ, খুৰাই হেৰি টেষ্ট কৰিলেনে? বচ
নাই কৰা, মানে দুইজনে কৰা কথ থা, আছে এতিয়া তাকে মিলাব পৰা নাই‌ অ', সময় সুবিধা ফালে আৰু টকা, পইচা
সম্পূৰ্ণখিনি হয়, হয়, আজিকালি বহুত লাগে নহয়, এইবোৰ।
উম। উম
বাত বাকী এতিয়া অ', হেৰি এইটো কি বুলি কয় খোৱাটোতো আপোনালোকৰো দেৰি যেনে
বহুত দেৰি হৈছে মানে আৰু কালি ৰাতি মোৰ গোটেই ৰাতিতে টোপনিও নাই মানে। গৰমৰ কাৰণে ইমানেই গৰম পাইছো মানে বহুত গৰম পাইছো আৰু কালি।
কালি বাৰু আমাৰ টোপনি নাই। কালি আমাৰো টোপনি নাই বহুত টাইমলৈক দেই। বহুত টাইমলৈকে আমাৰো টোপনি নাই।
উম শুক বিিলাক বহুত বেয়া নহয় পাছদিনাখনোন
বহুত অশান্তি লাগে। আৰু মানে চকু টোপনি চকুত থাকে মানে কি হ'ল আজি ছোৱালী বহুত সোনকালে উঠিলে। উঠি পেলাই গায়ে প্ৰায়ে গোটেইখন উঠিছে। তাৰপিছত কি কৈছে হেডফোন দুডাল আছে হেডফোনডাল খুলি ললে সেইকেইডাল বাৰু হে মুখখন নভৰালেে লবকেইটা তেনেকুৱাতে মই চকু কেইটা মেলিছো মানে টোপনি জালত থকা যায় ন তাৰ পিছত বোলো মইও মই ও নোহো তুমি ও শুব নালাগে বলা নমাই লৈও গুচি আহিলো তাৰ পিছত আৰু দৰি ফুৰিছে সেয়া বাহিৰলৈ যাব লাগে
উম।
সেইয়া আৰু বাৰু হ'ব দিয়ক বুজিছে তাই কো মই আকৌ নুশোৱেই যদিও মইতো কাম খিনি কৰি আগুৱাই ব লাগিব, কাপোৰ ধুবলৈও আছে যে।